হেল্ল' হে
হেল্ল'
অ' অ' অ' শুনা পাইছো
অ' শুনা পাইছে নে এতিয়া ভইচ ভইচ ব্ৰেক হৈছে নেকি?
নাই নাই ব্ৰেক হোৱা নাই এতিয়া,
অ' অ' অ' কি কৰিছা
এ আছো এনে মোবাইলত কিবা কিবি চাই কৰি।
অ' আজি ক্লাছলৈ গৈছিলা নে নাই
আজি ক্লাছলে গৈছিলো উমম আজি অলপ দেৰিকে গ'লো গাটো ভাল নাছিলে মানে এনে মোৰ চাৰে এঘাৰটাত ক্লাছ থাকে। অ' মই গ'লো এটা ছটামান বজাত গলো তাৰপিছত এই ডেৰ ঘন্টাৰ ক্লাছ ক্লাছ কৰিলো আজি। মানে তিনটা গ্ৰুপ আছে তাতে ডেৰ ঘন্টাৰ ক্লাছ হয় বাকী কেইটা ক্লাছ একঘন্টাকে লয় গতিকে মই এই চাৰে এঘাৰটাৰ পৰা উ চাৰে চাৰিটালৈকে থাকে তিনটা ক্লাছ গতিকে যিকোনো এটাত এটেণ্ড কৰিব লাগে মই ডেৰ ঘণ্টাৰ ক্লাছ যি কোনো এটাত এটেণ্ড কৰিলে হৈ গল আৰু,
এতিয়া কেইটা বজাত পোৱাকৈ গৈছিলে এটা,
এটামানত গৈছিলো অ উহু হু
অ' এটা এটাৰ পৰা কেইটালৈকে হৈছে আঢ়ৈটা
এটাৰ পৰা দুটা ত্ৰিশলৈকে
তাকেতো হয় দা দুটা ত্ৰীছলৈকে অ আৰু এই ডেৰ ঘণ্টাত গোটেই শিকাই নে সিহঁতে ভালকৈ মানে যিকেইজন ফেকাল্টি থাকে
শিকাই মানে অলপ, অলপমান মাতি থাকিবলগীয়া হৈ থাকে আৰু তাহাঁতে অলপমান মোবাইল টিপি থাকে নিজে মানে অলপমান দেখাই দিয়ে বা জাষ্ট বস্তুটো ওপৰৰ ওপৰত দেখাই দিয়াৰ লগে লগে মই নিজে কৰোঁ ইমান মানে আঙুলিত ধৰি ধৰি শিকাই থাকিব নালাগে আৰু শিকাই দিয়াৰ লগে লগে নিজে কৰি পেলাই হেৰি কৰো
অ' কিন্তু বেছভাগ টাইম টাইম কি মোবাইল মাৰি থাকে নেকি
তাহাঁতে মোবাইল মাৰি থাকে অ মানে মাতি থাকিব লাগে দৰ্জা খুলি আহিব লাগে বুলি মাতি থাকিব লাগে অলপ অশান্তি এটা হয়।
সেইটো আকৌ কি কথা মোবাইল যে মাৰি থাকে
উম
মানে যিহেতুৰ ডেৰ ঘণ্টাৰ সময় থাকে আৰু ক্লাছটো কৰিব'লৈ সিহঁতক পইচা দি পেললৈ এডমিশ্যন তাত লোৱা হৈছে তাৰপিছত ফেকাল্টি ক্লাছটো ভালকৈ কৰি দিব লাগে, তাত আকৌ মোবাইল মাৰি আমিতো কেতিয়াও মোবাইল নিব নোৱাৰো আমিও টো ক্লাছ কৰোঁ এনেকৈ মোবাইল নোৱাৰিব নোৱাৰঁ আমাক কপ্লেইন দি দিব।
সেইটোৱে আৰু কবলৈ মানে ভাল নালাগে দৰ্জা খুলি দৰ্জা খুলি মাতি থাকিব লাগে, আৰু নতুন যিখিনি নতুন মানে এজনী ছোৱালী দুজনী ছোৱালী আহিছে মই আগৰ এজন পাইছো বাৰু দেখা বাকী সে মুছলিম ছোৱালী এজনী টোৱাই মানে উম তাই হতুৱাই কৰাই থাকে বাকী বিলাকৰ বাকী বিলাক সিহঁত দুজনীয়ে মানে নকৰে সিহঁতে ধৰি লোৱা আগতে চাগে শিকিছিল মানে শিকাইছিলে কৰিছিল বহুত দিন আছে নেকি মই গম নাপাও কিন্তু সিহত তাই মানে কৰিবলৈ অলপ অ', সিহঁতক পুৰণা বুলি মানে অলপমান উ হয়' কৰি থাকিবলৈ মানে অলপমান টান পায়। মানে মাতি থাকিবলগীয়া হয়। আহ' এজনী মেৰিড হয় বাকী সেই দুজনী আৰু মেৰিজনী মেইদ গৰাকী আগতে মই যেতিয়া কৰিছিলো অ' দেখা পাইছিলোঁ আৰু
অ' তেতিয়াহ'লে আগৰ ভয় কৰা চাগে কৰা চাগে সেইটো কাৰণে মানে সেই ছিনিয়ৰ সেইটো ল যিটো বেছি দে খাই যে সেই আহি বস্তুটো আহি গৈছে এইটো', এইটো', অকল ইয়াত তাতে বুলিয়ে নহয় মানে
বেলেগ অফিচতে হয় যোনে আগৰ কৰি আছে যে আম কৰি আছে' তাৰ মানে ছিনিয়ৰ তেওঁ চিনিয়ৰ চিনিয়ৰিটি দেখায় মানে বেলেগক নতুনকৈ জইন কৰাবিলাকক এইবিলাকৰ আগত মানে দেখায় যে তেওঁ
আতচ্ছা'।
তেওঁ আৰু বাবে বহুত অভিজ্ঞ। থাকে।
উম। উম।
উম। আজিতো সোণটো মই এই মোৰ ওচৰত জিকৰাগী দেখায় জিকেজনি মানে। ভাৰাতীয়া ছোৱালী থাকে। ন পাঁচজনীমান ছোৱালী থাকে ন ভাৰত। এতিয়া মানে সিহঁতে সাই নিজেই ভাবি লৈ পেলাই আছে আৰু নাৰ্চিং পঢ়ি আছে সিহঁত। এ ম-ম পঢ়ি আছে। হস্পিটেলত চিভিল হস্পিটেলত। তাতে মানে সিহঁতকো বব্যৱহাৰ বহুত বেয়া কৰে। কৰে বোলে সিহঁতৰ কেতিয়াবা এনেকুৱা মন জাই মানে কিহৰ কাৰণে পঢ়িবলৈ আহিলে। যামগৈ যেন মানে পলাই গৈ গুচি যাম গৈ যান অধতাই এৰি পেলাই বহুত কষ্ট হৈছে এই এনেকুৱা আৰু কথা তেতিয়া মই মানে মই শাহু মায় কৈ আছে আৰু যম বুলি সুধিছিলোঁ সিহঁতৰ তাৰপিছত তেতিয়া মই কৈছোঁ বোলো সেই শয়ভিলকতে সকলোতে থাকে মানে সকলোতে স্পীজ কৰিব লাগিব। পোহৰ দিনৰ পৰা আদি। আৰম্ভ কৰি চাকৰি কৰালৈকে। বেয়া ব্যৱহাৰ গালি গালাজ যেনেকুৱা ধৰণাউৰ থাকিব পাৰে মানে বিনা কৰোঁতাও হব পাৰে সেইধৰণৰ পিছত মানে টোষিক এন প্ৰাই মানুহটো থাকেই সকলো তেওঁক কৈ স্পীজ কৰি চলিবলগীয়া হয়। তাত। যদি তল উঠাই দিয়া তেতিয়া হলে মানে কোটি পেলাব সকলোৱেই তাৰ পি হেনেকে ইমান পইচা পাতি তিদি এডমিশ্যন কৈ আৰু স চিগ্ৰত্তে ত ইয়াৰ পিছত সিহঁতৰ কেৰিয়াৰটো? ভাল হ'ব গতিকে আধাতে এৰি যাব নালাগে। সেইটো সহ্য কৰক আৰু উপায়টো নাই।
ও'।
এনেকুৱা ধৰণৰ
উপায় নাই আৰুটো ও' ও'।
সেইটো অকল এক জেগাত বুলি নহয়, সকলোতে মানে সেইটো বেয়া ব্যৱহাৰ।
তো চিনিয়ৰ গিৰি মানে চবতে চলি থাকে। ও'।
তাৰপিছত, সিহঁতে মানে সিহঁতে কষ্ট পাইছিল আৰু বহুত, মানে সিহঁতে এতিয়া কেইদমান পিছত চব বোলে চাৰে সাতটা বজাতে যাব লাগিব, ডিউটিত যাব লাগিব। চাৰে সাতটা বজাৰ পৰা চাৰে এঘাৰটামান বজালৈ, তাৰপিছত চাৰে এঘাৰটাৰ পৰা আকৌ ক্লাছ।
ও'।
এঘাৰটা বজালৈ য'বলৈ ক্লাছ, মানে লাইফ নোহোৱা হৈ যাব আৰু সিহঁতে। খাব বা কেতিয়া, সিহঁতে ক্লাছেৰে কৰি থাকিব, আহি পেলাই পঢ়িব কেতিয়া এনেকুৱা ধৰণৰ কথা।
অ, বৰ কষ্ট
অ' অ' কষ্ট তেতিয়াহ'লে ভাবা? ইহঁতে বহুত কষ্ট পাইছে, এক খুকাই থাকে ইিহঁতৰ। পেয়িং গেষ্টত আছিলে, পেয়ং গেষ্টত খানা ভালকৈ নিদিয়ে। কাৰণে ভাড়া লৈছেহি, এতিয়া ক্লাছেই কৰিবনে ডিউটিয়েই কৰিবনে ভাতেই বনাব মানে সিহঁতৰ অৱাস্থা বেয়া হৈ গৈছে। ত আৰু গুচি যাম গুচি যাম লাগে বোলে অঁ নাৰ্ নাৰ্ছ পঢ় থকা, নাৰ্ছিং নহয় নাৰ্ছ বগাকে ছোৱালীকেইজনী?
অ' আচ্ছা আচ্ছা অ' অ'।
অ' ইয়া তাই মানে এতিয়া বিমোৰত
মানে নাৰ্ছত এনেও বহুত বেছি খটায়।
উম
মানে, লেবাৰ নিচিনা ব্যৱহাৰ কৰে।
অ', দেখিছা নেকি আগতে?
গতিকে এইবোৰ চাকৰিত নাৰ্চত মেক্সিমাম ট্ৰাইবলে সোমায়।
ওহোঁ ওহোঁ সিহঁতে পাৰা নাই সহ্য কৰিবলৈ এই সিহঁতক শিকায় বোলে আৰু মানে, ৰোগীক কেতিয়াও বেয়াকৈ ক'ব নালাগিব সদায় মানে চিম্পেথেটিক হ'ব লাগিব আৰু মৰমিয়াল হব লাগিব। কিন্তু ইমানখিনি নোৱাৰিছে বা সিহঁতে যাৰ সেইকাৰণেও ছোৱালী গালি খাই। নোৱাৰিছে তো সিহঁতে। এনেও অ' মানে মানুহহে কোনবা সময়তো খং উঠিবই সেইবিলাক মানে বহুত টলাৰেট কৰিবৰ কাৰণে শিকায় নাৰ্ছিং পঢ়িলে
উম উম!
সকলোবিলাক সকলোবিলাক টলাৰেট কৰিব লাগিব খহং দেখালেই ৰু
সেই তেনেকুৱাই সেই তেনেকুৱাই মানে কি মানে ম ডিকেল ডিপাৰ্টমেণ্টত থকা মানুহবোৰ তেনেকুৱাই। মানে হাঁহি থাকিব লাগিব, যিমানে যি কষ্ট নাখাওক কেলে সেইটো দেখাব নালাগিব। নোৱাৰিব। সবকে ডাঙৰক ভাল ব্যৱহাৰ কৰিব লিব কোনোবা বেয়াকে ক'লেও নৰম হৈ থাকিব
হয় ডাঙৰক নহয় একেবাৰে ৰোগীৰ পৰা আৰম্ভ কৰি সকলোকে,
ৰোগীৰ পৰা অ ৰোগীৰ পৰা আৰম্ভ কৰি সেইবিলাক মানে হয়েই বহুত বেয়া বেয়াকে কয় ধৰি লওক সিহঁতে বুজি নাপায় বুজিব চেষ্টা নকৰে।
সেয়া এনেকে চলিব লাগিব এতিয়া আ কিবা এটা চাকৰিৰ কাৰণে মানুহে পঢ়ে চাকৰি পাম বুলি পাম বুলিয়ে পঢ়ে তেনে জীৱন, টো কেনেকে চলাব, পইচা ক'ৰ পৰা আহিব তাৰপৰাইতো আহিব। গতিকে আৰু সেই পইচাৰ কাৰণে মানুহে, সকলো চেক্ৰিফাইচ কৰিব লগা হয় আৰু মানে
সেইটো সেইটোয়ে পই পইচাৰ কাৰণে বহুতে চেক্ৰিফাইচ কৰিব লগীয়া, টো চবৰ ক্ষেত্ৰতেই হয়। গৰিহনা পাত্ৰ শুনিবলগীয়া হয়।
গৰিহণাৰ পাত্ৰ কথাটো কওঁতে ভুল হৈছে গৰিহণাৰ পাত্ৰ শুনিব দে হয় নহয় একদম, গোটেই বাক্যখিনি ভূল হৈছে।
ওহোঁ হু
গালি শুনিব লগা হয় বেয়া বে দুৰ্ব্যৱহাৰ শুনি মানে সহ্য কৰিবলগীয়া হয়। মানে সহ্য কৰিয়ে চলিব লাগিব মানে আৰু। যদি আৱাজ উঠাব যায় তেতিয়াহ'লে, অকলশৰীয়া কৰিব লাগিব তাৰপিছত চাকৰিটো কৰাই অসম্ভৱ হৈ পৰিব কিন্ত পইচাটো আহিব ক'ৰ পৰা
হয় হয়।
ঘৰ খনটো চলিব লাগিব জীৱনটো চলিব লাগিব গতিকে, মই সেই দুদিনমান আগতে পেপাৰত পাইছোঁ আৰু নিউজ পেপাৰত, এই যে মানে, আমাৰ আ আমাৰ নিচিনা এখন দেশত মানে কেনেকে, এম্প্লয়ীবিলাকে মানে বহুত, কষ্ট কৰি চাকৰি লয় আৰু মানে ফ্ৰেছ বহুত থাকে তাৰপিছত, তাৰপিছত এনজাইটি থ আ ইমান বেছি কামৰ প্ৰেছ, যে মানুহে মূৰ ডাঙিব নোৱাৰা হয় ঘৰক সময় দিব নোৱাৰে কিন্তু চ চাকৰিটো এৰিব নোৱাৰে চাকৰিটো এৰিব নোৱাৰে কাৰণ, চলাব লাগিব, পইচা আহে তাৰপৰা,
হয় বাৰু থৈছো দিয়ক ৰাখিছো বাৰু দেই।
উ অ' অ' ঠিক আছে বাৰু